এই ৰহান এলেক্স ব্ৰ।
ক বেনু।
ক'ত গৈছিলে ইমান দিন হবৰে নাই?
অ ইমান দিন ইমান মই নাচলো ৰ গাঁৱত গৈছিলো গেছে গৈছে ৰান্ধিবা গৈছিলো।
অ দোকানত?
অ দোকানৰ কাৰনে গেছ আনলো।
কোনদিনা আহিলি?
এ মই আহিলো ৰ ম তৰ এই শুক্ৰবাৰে আহিলো।
দোকান খুলা নাই এতিয়া এইকেইদিন?
দোকান মই কালিৰ পৰা খুলিম আৰু আজি বজাৰ কাৰণে নুখুলিলো।
বস্তু - চস্তু কিনলি চব কালি বিক্ৰী কৰবা?
বস্তু-চস্তু আনলু ৰহ পিলেট-চিলেট কিবা কিবি আন থলো, আহিবি নহলে কালি এক পাক দোকানৰ পিনে।
ঐ শুন তই কত দিয়া আছিল দোকানখান পাহৰিয়ে গৈছোঁ ৰ বহুত দিন যোৱা নাছিলো।
মই ইয়াতে তোৰ চাৰভেজিটো তোৰ চিগ্নেলটো যে।
হা?
এই মানে চাৰভে যিটো তোৰ চিগ্নেল টো যে আছে চিগ্নেল।
অ অ।
এই চিগনেলটোতে আৰু দেখাই পাবি।
তাতে বাতে বাতে বহা নেকি?
তাতে আৰু আমাৰ সৰু সুৰা দোকান আছে।
অ তাৰে কাষতে দোকান তোৰ?
তাৰে কাষতে, গধূলি আহি যাবি আৰু। দোকানখনৰ নাম তোৰ বেল পেপাৰ।
বেলপেপাৰ?
অঁ।
ঐ কি কি পায় এনে আৰু তাত?
চাওমিন পাবি, ৰোল পাবি তাৰপিছত তোৰ লেগ পিছ, উইংছ, মম পকৰা, ঘুগনি, চপ চব আৰু।
ইমান তই অকলে বনা চব? না মানুহ ৰাখছা আৰু কাবাক?
অকলে মানে আছে ৰ আৰু দুটামান হেৰি চলি আছে সেটও মানে সহায় কৰে আৰু বিলুৱাটো দিয়ে, বনোৱাটো সেনেকুৱা আৰু
অ ভুচেল বঢ়িয়া চেল হয় ন
চেল ভালে আজিকালি গমে পাচোন ফাচ ফুড খাম আৰু বহুত বুলি
ত কিমান ডেই এনে তোৰ কিমান হয় ডেইলি চেল এনে হিচাপ কৰচোন এটা
এ ডেইলি চেল হিচাপ কৰিব লাগলি তোৰ মোৰ আহি যায় আৰু চাগে চাৰে তিনি হাজাৰ, চাৰি হাজাৰ টকা ডেইলি
চাৰি হাজাৰ ডেইলি চেল হয় তো
চাৰি হাজাৰ ধৰিব পাৰা আৰু
কি তই ৰাতি দিয়া নেকি দোকান খন
অ তোৰ মই বহু চাৰে পাঁচটা পাঁচটাৰ পৰা একদম চাৰে দহতা এঘাৰতালেগে
অ মই ভাবছিলো ৰাতি দিয়া নেকি দহটা এঘাৰটা মানৰ, এঘাৰটা বাৰটা মানৰ পৰা
নাই নাই ৰাতি নহয়
অ অ চাৰি হাজাৰকে চেল হলি তৰ
এক দিনত চাৰি হাজাৰ কে চেল হলি তোৰ ত্ৰিশ দিনত বাৰ এক লাখ বিশ হাজাৰ চেল হৈ যায় তোৰ মান্থলি
অ মানে খৰচা থাকে যিটোত আকৌ
খৰচাত বাৰু ধৰি ললো বিশ হাজাৰ মান টকা খৰচা গল তোৰ
চলি কেইটাও দিব লাগে যে
চলি কেইটাক কিমানকে দৰমাহা দিয়া তই আঠ হাজাৰ মান কে হে দিয়া চাগে চাৰি হাজাৰ পাঁচ হাজাৰ ইমান মান
সিহঁতক দিও আৰু কিবা এটা সেইটো ক'ব নোৱাৰি দেচোন
সিঁহতে পাঁচ হাজাৰ, চাৰি হাজাৰ মানকে ধৰিলো দিয়া তো
অ
চাৰি হাজাৰে, পাঁচ হাজাৰকে ধৰলো দহ হাজাৰ গেল এফালে বিশ ত্ৰিশ হাজাৰ তাৰে মানে তোৰ ধৰ নবৈ হাজাৰত ধৰ সত্তৰ হাজাৰ মান বাছি যায় তোৰ মাহত
বাচি যাই আৰু হিচাপটোকে চাব লাগলি
পুৰা ইনকাম মাৰি আছা আৰু মানে সত্তৰ হাজাৰকে মান্থলি ইনকাম
এ চলি আছো দে আৰু ভগৱানৰ কৃপাত
এনেই গাঁৱত এতিয়াপা গুৱাহাটীত মাটি চাতি চইচা না কি
চাইছো কিন্তু পাহাৰৰ ওপৰত আৰু বহুত
পাহাৰৰ ওপৰত নেকি মাটি
উম এ বহুত উঠব লাগে
ক'ত নাম কি জাগা খিনিৰ
এইফালে বতাহগলি
বতাহগলি
অ
কিমান মান কছে দাম
তোৰ কিমান কৈছে সতৰ লাখ
ম্যাদী নেকি?
ম্যাদি তোমাৰ ম্যাদি মানে নহয় চাগে দেই ম্যাদি
তইচোন বহুত পঢ়া-শুনা কৰিছিলি ডিগ্ৰী চিগ্ৰী লৈছিলি তাৰপিছত মাষ্টাৰ চ কৰিছিলে কিবা কিবি নেকি?
এ বিজনেছ কৰাৰ মন আছিল আৰু
উম, উম,
তেনে আৰু
গাঁৱৰ পা আহি কিনে যে তেতিয়া গুৱাহাটীত এনকে সত্তৰ হাজাৰকে ইনকাম কৰি আছে ভাব। তই কিমান ডাঙৰ চাকচেচফুল বিজনেছমেন
সেয়ে ময়ো ভাবা নাছিলো চোন ইমানখিনি যে হ'ব তাকে হৈছে আৰু
তই কৈয়ে নাছিলি সিদিনা মোৰ এটা লগৰ চলি দেখা পালোঁ
অ', মইতো কাৰো খবৰে লোৱা নাই ন'
এইগিলা কথা কবা লাগে লগৰ চলি গুৱাহাটীতে থাকো।
এই লগ পালে একদিন বহিম দে একেলগে। অ', মই তোক এটা কথা সোধো বুলি ভাবিছিলোঁ ৰ'
কি কথা?
সেইদিনা এখন কিতাপ পঢ়ি থাকত অলপ কথা আৰু প্ৰশ্ন দুটামান পালো তোক বোলে সোধো। আমাৰ অসমৰ কথাই আৰু এনে তই অসমৰ পৰিচয়টো কেনেকুৱা সেইটো কচোন?
অসমৰ পৰিচয়টো কি আৰুছা অসম মানে ধৰ উত্তৰ মানে ভাৰতৰ উত্তৰ পূবৰ অঞ্চলৰ মানে এটা বৃহৎ আৰু মানে গুৰুত্বপূৰ্ণ ৰাজ্য আৰু মানে।
অ',
আৰু ধৰ উত্তৰত ধৰ ভূটান আছে আৰু চল প্ৰদেশ আছে তাৰ পিছত পূব ফালে নাগালেণ্ড আৰু মণিপুৰ আছে। দক্ষিণে মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আছে আৰু পশ্চিমে পশ্চিম বংগ আছে বাংলাদেশ এইবিলাকৰ এতিয়া সংযুক্ত হৈ আছে আৰু। আৰু ধৰ এই এই যনে ভৌগোলিক অৱস্থান তাৰ বাবে ধৰ অসম বাণিজ্য হওক সংস্কৃতি হওক আৰু যোগাযোগৰ ক্ষেত্ৰত মানে মানে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মানে।
এনে অসমৰ ইতিহাসটো পুৰণা কিমান?
অসমৰ ইতিহাসটোতো বহুত পুৰণা কাৰণ চাবি বহুত হাজাৰ হাজাৰ বছৰ পুৰণা কাৰণ মানে প্ৰাচীন কালত মানে এই অঞ্চলতে ধৰ
অ',
মানে সেই আৰু কামৰূপ নামেৰে পৰিচিত হৈ আছিল আৰু আৰু পিছক লকে মানে সেই আৰু ধৰ যে বিভিন্ন ৰাজবংশই মানে শাসন কৰিছিল আৰু তাৰ ওপৰত ধৰ তেৰ শতিকাত মানে চুকাফাই মানে অসমত মানে আহোম ৰাজ্য স্থাপন কৰিছিল আৰু। মানে ধৰ যি যি মানে আহোম ৰাজ্য আহোম মানে ছয়শ বছৰ মানে অসমখন শাসন কৰিছিল আৰু আৰু আহোমৰ যুগত ধক কৃষি শিল্প সাহিত্য সংস্কৃতি এইবিলাকৰ মানে যথেষ্ট বিকাশ হৈছিল আৰু মানে
আচ্ছা এনে অসমৰ ভূগোলৰ বিশেষত্বটো কি?
অসমৰ ভূগোলৰ বিশেষত্ব
অ',
সেই মানে চা মানে এনে আমাৰ অসমত মানে যিটো মূল বশিষ্ঠ সেই বশিষ্ঠটো মানে হ'ল মানে বিশাল ব্ৰহ্মপুত্ৰ উপত্যকা আৰু মানে বৰাক উপত্যকা আৰু আৰু কাৰণেই ব্ৰহ্মপুত্ৰ নদীয়ে ধৰক যিটো মানে ৰাজ্যখনৰ কৃষি হওক অৰ্থনীতি আৰু জীৱন ধাৰাত মানে গভীৰ প্ৰভাৱ পেলাইছে আৰু মানে, আৰু ৰাজ্য খনৰ পাহাৰ বন নদী জলাশয় উৰ্বৰা। এইবিলাক সমভূমি এইবিলাকৰে মানে সমৃদ্ধ হৈ থাকে আৰু।
আচ্ছা। এনে ব্ৰহ্মপুত্ৰ নদীৰ কথা যে, ক'লে ব্ৰহ্মপুত্ৰ নদীৰ গুৰুত্বতটো কি?
ব্ৰহ্মপুত্ৰ মানে সেই আৰু অসমৰ এটা জীৱন ৰেখা হয় ন'? তাৰ ধৰ কৃষি হওক মাছ ধৰা কৰ নৌ বাওক। নৌ পৰিবহন হওক পানীৰ যোগান আৰু পৰ্য টনত ইয়াৰ মানে অমূল্য অৱদান আছে, আৰু আৰু কিন্তু ধৰ বাৰিষাৰ সময়ত মানে বানপানীৰ সমস্যাও মানে সৃষ্টি কৰে আৰু মানে এই ব্ৰহ্মপুত্ৰ নদীটোৱে।
অ', আৰু অসমীয়া জল-জলবায়ুতটো কেনেকুৱা অসমৰ?
অসমত মানে সেই আৰু উপ উষ্ণ মন্দিৰৰ জলবায়ুতটো দেখা যায় আৰু। ধৰ সেই গ্ৰীষ্মকালত ধৰ উষ্ণ আৰু আৰ্দ্ৰ হয়, বৰ্ষা কালত প্ৰচ প্ৰচুৰ বৰষুণ হয়, আৰু শীতকাল মানে তুলনা মূলক ভাৱে মৃদু হয়, আৰু মান এই জলবায়ুটো মানে কৃষি আৰু যিটো বনজ সম্পদ আছে তাৰ বাবে মানে বহুত উপযোগী হয় আৰু।
অ', এনে অসমৰ চাহটো বিশ্ববিখ্যাত কিয়?
কাৰণ, চাবি অসম মানে বিশ্বৰ মানে অন্যতম বৃহৎ চাহ উৎপাদানকাৰী অঞ্চল আৰু।
আৰু অসমৰ চাহৰ যিটো গাৰ ৰং সুগন্ধ হওক, শক্তিশালী সোৱাদ, ইয়াৰ পৰা মানে বিশ্ব যুৰি মানে এটা চাহিটা আছে আৰু আৰু এই উদ্যোগে মানে লাখ লাখ লোকক মানে কৰ্ম সংস্থাপন দিয়ে আৰু।
আচ্ছা, আৰু কৃষি ক্ষেত্ৰত অৱদানটো কি অসমৰ?
কৃষি ক্ষেত্ৰত মানে এ যিটো ধান আমাৰ মানে ধান মানে অসমৰ এটা প্ৰধান শস্য না, ইয়াৰ উপৰি ধৰ সৰিয়হ হওক, আখ হওক, জুত হওক, শাক-পাচলি, ফল-মূল, মচলা এইবিলাক বস্তু মানে অসমত উৎপাদন কৰা হয় না, আৰু কৃষি মানে অসমৰ মানে অৰ্থনীতিৰ অন্যতম ভিত্তি আৰু।
অ', এনে অসমৰ অলপ বন্যপ্ৰাণীৰ বিষয়ে ক'চোন।
অ', এইটো মানে অসমৰ চা বন্যপ্ৰাণীৰ কাৰণেও মানে বিখ্যাত হয়, আৰু অসমখন। তাত ধৰ অসমত ধৰ কাজিৰঙা নেশ্যনেল পাৰ্ক আছে। মানস আছে, ডীব্ৰু ছৈখোৱা আছে। পবিতৰা আছে এইবিলাক মানে বহুত আছে আৰু ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় উদ্যান হওক। আৰু ধৰ কাজিৰঙা যি খন নেচনেল পাৰ্ক আছে, অসমত সেইখন মানে ধৰ এ-এশিঙীয়া যিটো গড় আছে সেইটো অসম এশিঙা গড়ৰ কাৰণে মানে বিশ্বাসজুৰি পৰিচিত আৰু।
আহ তাৰ কাৰণে, এশিঙীয়াগড়টো মানে ধৰ অসমতে পোৱা যায় ন' আৰু অকল কাজিৰঙা নেশ্যনেল পাৰ্কত আৰু ধৰ যিটো মানস নেশ্যনেল পাৰ্ক আছে তাত য যিটো জৈৱ জীৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য তাৰ বাবে মানে বিখ্যাত আৰু।
এনে অসমত কি কি ভাষা কোৱা হয়?
অসমত অসমত তো ধৰ তোৰ অ', মানে যিটো অসমৰ চৰকাৰী ভাষা সেইটু তো অসমীয়া আৰু ধৰ ইয়াৰ উপৰিও বহুত বড়ো, বাংলা, হিন্দীও কয়, কাৰ্বিও কয়, মিচিং, ডিমাচা, ৰাভা নেপালী, আৰে বহুত আৰু বহুত জনজাতীয় ভাষা ব্যৱহাৰ কৰা হয়।
অ আৰু অসমৰ সংস্কৃতিৰ বিশেষত্বটো কি
মানে অসমীয়া সংস্কৃতিটো মানে বৈচিত্ৰপূণ্ড ন তাৰ সংগীত হওক নৃত্য হওক সাহিত্য নাটক হস্তশিল্প তাঁত শিল্প লোক সংস্কৃতি এইবিলাক মানে অসমক এটা বিশেষ পৰিচয় দিছে আৰু
অলপ বিহুৰ কথা কচোন
হা
বিহুৰ বিষয়ে অলপ কওঁক
তই কি জানা ক চোন বিহুৰ বিষয়ে
বিহু কি আৰু বহুত ডাঙৰ উৎসৱ এটা অসমৰ
উম
বিহু তিনটা আছে ৰঙালী বিহু কঙালী বিহু আৰু ভোগালী বিহু
উম
বিহুটো কৃষি আনন্দ আৰু ঐক্য সংস্কৃতিৰ এটা প্ৰতীক আৰু সেয়ে
আৰু মানে অসমৰ যিটো খাদ্য আছে সেইটোৰ বিশেষত্ব কি হয়
অ সেইটো এইটো মানে বস্তুটো মচলা কম থাকে আৰু খাদ্য অসমৰ মই শুনাত
উম উম
আৰু তোৰ মাছ হাঁহ মুৰ্গী বাহৰ গাছ খাৰ টেঙা পিঠা লাৰু আৰু শাক পাচলি এই বস্তু বোৰ মানে বেছিকে খোৱা হয় আৰু তাতে জুতিৰে
আৰু অসমৰ ভৱিষ্যত কেনেকুৱা
অসমৰ ভৱিষ্যত